হয় নমস্কাৰ!
হয় নমস্কাৰ বাইদেউ! আপুনি বৰ্তমান ব্যস্ত হৈ আছে নেকি?
নাই মই বৰ্তমান ব্যস্ত নাই। আপুনি?
আপোনাৰ অ' হয় হয়, আপোনাক মই আপোনাৰ লগত অকণমান সময় মই কথা পাতিব বিচাৰো। যদি আপুনি মোক অকণমান সময় দিব পাৰে?
হয় আপুনি কওক কি ক'ব বিচা
হয় মই আপোনাৰ লগত অকনমান মানে আমাৰ চাৰিওফালৰ পৰিৱেশৰ বিষয়ে অকনমান কথা পাতিব বিচাৰিছিলো। অকণমান আপোনাৰ পৰা জানিব বিচাৰিছিলো। আপুনি জনাব বৰ্তমান যিহেতু অ' সময় আছে বুলি কলে! উম, আপোনাৰ পৰা মই জানিব বিচাৰো। অ' পৰিবেশৰ বিষয়ে অকণমান আপুনি মোক জনাই দিব, দিলে ভাল লাগিব আৰু মই জানিব বিচাৰো আ আপোনাৰ পৰা।
হয়, পৰিৱেশ বুলিলেতো আমি আমাৰ চাৰিওফালে থকা ধৰক গছ-গছনি ঘৰ-দুৱাৰ, অ'। যিবিলাক পৰিৱেশৰ মানে ধৰক এনেকুৱা আশে-পাশে থকা সেই বস্তুবোৰকে বুজোঁ।
হয়, হয়, নিশ্চয়। হয়! অ'! মানে, আমাৰ চাৰিওফালৰ যিবিলাক, উম! গছ-গছনি, নদ-নদী, অ' পাহাৰ-পৰ্বত, ব বতাহ, পানী-মাটি আমি মানে, সকলোবোৰকে পৰিৱেশ বুলি কওঁ ন', উম। হয়, এই পৰি, এই পৰিবেশৰ মানে, কি-কিছু উপাদানবোৰৰ কথা আপুনি ক'লে, হয়। এ, এই উপাদানবোৰ মানে, ভাগ কৰিব পাৰি, কৰি আমি ভাগ কৰিছোঁ বা ভাগ, কি কি ভাগত ভাগ কৰিছোঁ, আপুনি জানে নেকি?
হয়! হয়, পৰিৱেশৰ উপাদান বহুতো আছে, হয়। কেনেকুৱা ধৰক, প্ৰাকৃতিক উপাদান আছে। অ' জৈৱিক-অজৈৱিক, জৈৱিক-অজৈৱিক উপাদান আছে। তাৰপাছত, মানৱসৃষ্ট উপাদান আছে, সামাজিক উপাদান আছে। তেনেকুৱাকৈ আছে, ধৰক যেনে, প্ৰাকৃতিক উপাদনত, বায়ুমণ্ডল, জলমণ্ডল, শিলামণ্ডল, জৈৱমণ্ডল, আৰু বায়ুমণ্ডলত যেনে, ধৰক আমাৰ, আমি যিটো ধৰক, আমাক মানে, আটাইতকৈ প্ৰয়োজনীয় গেছ, অক্সিজেন গেছ। তাৰপিছত, নাইট্ৰজেন আছে, কাৰ্বন ডাই অক্সাইড, এইবিলাক গেছ, বায়ুমণ্ডলত আঁ পোৱা যায়। তাৰপিছত, জলমণ্ডলত ধৰক, জলমণ্ডলটোতো পানীয়ে হয়। তাত পানী, শিলামণ্ডলটো
প্ৰাকৃতিক পৰিৱেশ হয়। মানে, প্ৰাকৃতিক উপাদানতে পৰে, হয়।
হয়! ধৰক, তেনেকৈ জৈৱিক-অজৈৱিক আছে। ধৰক, জৈৱিক উপাদানত ধৰক, যিবিলাকৰ মানে, যিবিলাকৰ প্ৰাণ আছে আৰু যিবিলাক ধৰক, জৈৱিক উপাদান বুলি ক'লে, সেইটো। এই ধৰক, জীৱ-জন্তুও পৰে।
হয়, হয়! উদ্ভিদ পৰে, হয়।
ধৰক তেনেকৈ, অজৈৱিক উপাদানতো ধৰক, তেনেকে যিবোৰৰ প্ৰাণ নাথাকে, সেইবিলাকক কোৱা হয়। তেনেদৰে ধৰক, বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, উত্তাপ, এইবিলাকতো এইবিলাকো জৈৱিক উপাদান হয়।
হয়, হয়। উম, তাৰ উপৰিও মানে, এ, মানৱ সৃষ্ট পৰি, উপাদানো আছে। মানৱসৃষ্ট উপাদানত, কেনে ধৰণৰ বা কি-কি, উম! বস্তু আহিব, আপুনি অকনমান মোক কৈ দিবচোন।
হয়, মানৱ সৃষ্ট সম্পদটোতো, বিশেষকৈ মানে, ধৰক মানুহে যিবিলাক মানে, অ' যিবিলাক, নিজৰ মানে ধৰক, প্ৰয়োজন পূৰাবৰ কাৰণে ধৰক, মানুহে অ' সৃষ্টি কৰে। বা মানুহে, গঢ়ি তোলে। সেইবিলাককে মানৱসৃষ্ট সম্পদ বোলে। ধৰক যেনে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল-কাৰখানা, তেনেকুৱা। ধৰক, তাত অ'! আৰু আছে। যে সামাজিক উপাদান, সামাজিক উপাদানত ধৰক, সমাজ। তাৰপিছত, তাৰপিছত, সংস্কৃতি, শিক্ষা।
হয়, হয়, হয়। অ'! মানে, মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ, আপুনি প্ৰা কৃতিক আৰু মানৱ সৃষ্ট উৎপাদনৰ কথা ক'লে, ভাল লাগিল, আপোনাৰ পৰা জানি। মই, এইটো মানে, জানিব বিচাৰোঁ যে, প্ৰাকৃতিক সম, আৰু মানৱসৃষ্ট উপাদান, যদিও বেলেগ-বেলেগ। সিহঁতৰ মাজত কিবা পাৰ এ সেই আছে নেকি মানে সম্পৰ্ক আছে নেকি প্ৰাকৃতিক উপাদান আৰু মানৱ সৃষ্ট উপাদানৰ মাজত? আপুনি তাৰ বিষয়ে কিবা জানিব নেকি অকনমান হলেও
হয় মানৱ সৃষ্ট সম্পদটো ধৰক মানৱ মানৱ মানৱ সম্পদ ধৰক মানৱ সৃষ্ট মানৱ অবি মানৱ সম্পদ অবিহনেটো প্ৰাকৃতিক অ সম্পদটো গঢ়ি সে মানে গঢ়ি উঠাটো সম্ভৱ নহয়
মানে আপুনি এইটো কব বিচাৰিছে যে প্ৰাকৃতিক উপাদান নহলে মানে মানু মানুহে একো বস্ স্তু মানে নিজে মানৱ সৃষ্ট উপাদান সৃষ্টি কৰিব নোৱাৰে হয় মানে প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰে মানে আমি এ মানুহে মানে নিজৰ মানে প্ৰয়োজন অনুসৰি সাজি লয় মানে আমি উদাহৰণত তেনেকে ক'ব পাৰো যে গছ গছনিৰ পৰা মানুহে নিজৰ আহ প্ৰয়োজনীয় কাঠ হক বা বিচনা হক বা মেজ হক, চকী হক তৈয়াৰ কৰি লৈছে বা উম তেনেদৰে প্ৰাকৃতিক যিখিনি উপাদান আছে সেইখিনিয়ে মানুহে নিজে মানে নিজৰ সুবিধাৰ বাবে নিজে নিজে মানে এ সৃষ্টি কৰি লৈছে মানে সম্পৰ্ক এটা আছে নহয় গভীৰ সম্পৰ্ক এটা আছে
হয় আছে মানৱ সৃষ্ট সম্পদৰ, প্ৰাকৃতিক সম্পদৰ মাজত অ হয় অতঃপ্ৰত ভাৱেও জড়িত তেও মানে ধৰক মানৱ সৃষ্ট আৰু প্ৰাকৃতিক সম্পদটো
হয় পৰিৱেশ এ বুলি কোৱাৰ লগে লগে মই এ এইটো কথা আপোনাৰ পৰা জানিব পা বিছা ৰো যে এ পৰিৱেশটো সকলো ঠাইতে একে নেকি নে পৰিৱেশৰ এ পৰিৱেশ বেলেগ বেলেগ হোৱা দেখা যায় কিছুমান ঠাইভেদে
হয় পৰিৱেশৰ বেলেগ ঠাই ভেদে বেলেগ বেলেগ হোৱা দেখা যায় কিজানি মানে মই এইটো বিষয়ে
হয় মানে এ পৃথিৱীৰ গোটেই পৃথিৱীৰ কথা মানে ক'বলৈ যাওঁ যে উম ভিন ভিন এ ঠাইত ভিন পৰিবেশ অকনমান বেলেগ বেলেগ হয় মানে জলবায়ুৰ লগত নিৰ্ভৰ কৰে পৰিৱেশটো অ হয় অ জলবায়ু ধৰিলক বেলেগ বেলেগ ঠাইত জলবায়ু বেলেগ বেলেগ গতিকে পৰিৱেশো আমাৰ এ বেলেগ বেলেগ হোৱা দেখা যায় বুলি মই উম ভাবো আৰু আ বেলেগ বেলেগ হ'ব পাৰে কিছুমান ঠাইত ধৰি লওক বৰষুণৰ পৰিমাণটো বেছি হয় অ কিছুমানত একেবাৰে কম হয় কিছুমানত বৰষুণ একেবাৰে নহয়ে। ঠিক তেনেদৰে উম বিভিন্ন ঠাইত বেলেগ বেলেগ হোৱা দেখা যায়। অ আপুনি মানে পৰিৱেশ এ যিটো মানে বৰ্তমান সময়ত এ পৰিৱেশ প্ৰদূ খন হৈ আছে আপুনিটো জানেই নিশ্চয় পৰিৱেশ প্ৰদূষণৰ ওপৰত আপ পুনি অকণমান অ ক'ব নেকি
হয় পৰিৱেশ প্ৰদূষণটো এতিয়া ধৰক আমি গাড়ী মটৰ বেছিকে চলালে বা গাড়ী মটৰত ধোৱা তাৰ পিছত কল কাৰখানাৰ ধোঁৱা যিবিলাক ওলাই সেইবিলাক ৰ কাৰণেও অ অ মানে ধৰক বায়ু প্ৰদূৰষণ হয় তাৰ বায়ু তেনেকৈ দূষিত হয় আৰু বায়ু অ বেছিকৈ মানে ধৰক গাড়ীৰ মটৰত ধোঁৱা ওলালে বা অ কল-কাৰখানাৰ পৰা যিবিলাক ধোঁৱা ওলাই সেইবিলাকতো বহুত বিষাক্ত হয় তেনেকুৱাকে আমাৰ বায়ুতো প্ৰদূৰষণ হয়।
হয়
উ
তাৰ উপৰিও এ পৰিৱেশ প্ৰদূষণ বুলি ক'লে তাৰ পিছত আমাৰ যিটো পানী প্ৰদূষন বা মাটি প্ৰদূষণ এই সক কলোবোৰ পৰিৱেশ প্ৰদূষণতে আহিব। উম তাৰ বিষয়ে বা পানী প্ৰদূষণৰ বিষ হয় সেই সকলোবোৰ অ হয় স হয় হয় মানে সকলোবোৰ পানী পদূ প্ৰদূৰষণ, মাটি প্ৰদূষণ, বায়ু প্ৰদূৰণ আমাৰ পৰিৱেশ প্ৰদূষণে হৈ আছে মানে সেই স কলোবোৰ প্ৰদূষণে হ'লে আমাৰ পৰিৱেশটো প্ৰদূষণ হয়। আহ মানে পৰিৱেশ প্ৰদূৰ্ষনৰ হয় শব্দ প্ৰদূৰ্ষন আছে। অ ঠিক তে মানে এই প্ৰদূষন বোৰ আমি কি ৰোধ কৰিব লাগিলে কেনেদৰে আমি ৰোধ কৰিব পাৰো অ প্ৰদূষন? ৰোধ কৰিব পাৰিম নে আমি ভৱিষ্যতে বা হয় হেল্ল'
হয় যদি মানে ধৰক
অ প পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ কিবা আপোনাৰ হাতত উপায় আছে নেকি?
হয় পৰিৱেশ প্ৰদূষণটো হয় হেল্ল' হেল্ল'
অ পৰিৱেশ প্ৰদূষণৰ ৰোধ কৰা পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপায় আছে নেকি আপোনাৰ হাতত কিবা? উপায় কিবা জানে নেকি আপুনি পৰিৱেশ আমি কেনেদৰে ৰোধ প্ৰদূষণ ৰোধ কৰিব পাৰো
হয় ধৰক এতিয়াতো আমি পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ হলে আমি গাড়ী মটৰত ধৰক মানে এ নিয়মানু ব মানে নিয়ম অনুসৰি আমি ধৰক গাড়ী মটৰ বা চলালে অ তাৰপিছত কল কাৰখানা ধৰক কল কাৰখানাৰ মানে যিবিলাক এতিয়া বৰ্তমান ইমান মানে আজি-কালিতো বহুত কল কল কাৰখানা মানুহে নিৰ্মাণ কৰিছে ধৰক সেইবোৰ যদি আমি অ', মানে অ', লাহে লাহে কমাই আনো তেনেকুৱাকৈ ধৰক আমাৰ পৰিৱেশ প্ৰদূষণ টো ৰোধ কৰা যাব বা গাড়ী মটৰ আমি নিয়ম অনুসৰি যদি চলাওঁ বা নিয়ম অনুসৰি আমি সিবোৰো গাড়ী, মটৰ বিলাক চলা তেতিয়া নিয়মত পৰিৱেশ প্ৰদূষণটো ৰোধ হ'ব।
হয় হয়, নিশ্চয় অ'
ওপৰত ব্যৱস্থা লৈ তেনেকুৱাকে আমাৰ পৰিৱেশ প্ৰদূ্ষনটো ক'ম হ'ব।
হয় হয় নিশ্চয় মানে আমি এই ধৰি লক যথেষ্ট পৰিমাণে যদি গছ-গছনিও ৰুও তথাপিও তেতিয়াও মানে পৰি-পৰিৱেশ প্ৰদূষণ ৰোধ হ'ব যিটো গছ-গছনিয়ে আমাৰ এ দূষিত বায়ু বোৰ শোষণ কৰে।
হয়।
অ', আমি গছ-গছনি ৰুইয়ো পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰো উম। উ পৰিৱেশ অ', আৰু মানুহৰ মাজত মাজত মানে কেনেকুৱা সম্পৰ্ক আছে আপুনি উ জানেনে? বা অকনমান জনাব পাৰিবনে।
হয় আপুনি
পৰিৱেশ আৰু মানুহৰ মাজৰ অকমান সম্পৰ্কটো।
হয় পৰিৱেশ আৰু মানুহৰ মাজত, সম্পৰ্কটো সেইটো মই মানে ইমান নাজানো, ত আপুনি জানে যদি ক'ব পাৰে অ', ক'ব চোন।
হয়। পৰিৱেশ আৰু মানুহৰ মাজত এ এটা ওতঃপ্ৰত সম্পৰ্ক আছে কাৰণ অ', মানুহে খাদ্যৰ অ', খাদ্যৰ পৰা আদি কৰি গোটেইখিনি পৰিৱেশৰ ওপৰতে নিৰ্ভৰ কৰে। কাৰণ যদি মানুহে বাসস্থান এটা নিজৰ থকাৰ কাৰণে বাসস্থান এটাত বনাব লাগে, পৰিবেশৰ সহায় ল'ব লাগিব। গছ, গছনি বা শিল, বালা আদি কৰি সকলো খিনি মানে পৰিৱেশৰ উম আমি পৰিৱেশৰ দাগ বুলি ক'ব পাৰো পৰিৱেশৰ। আমি পাও, উম আমি ধৰি লওক খাদ্য খাবৰ কাৰণেও উম আমি এ খেতি কৰিব লাগিব যিটো আমাৰ পৰিৱেশৰ উম এটা উপাদান বুলি ক'ব পাৰি, গছ, গছনি পৰা আমি ফ'ল মূল খাব লাগিলেও এইটো পৰিৱেশৰ। পৰতে পৰে, গতিকে মই ভাবো আৰু পৰিবেশৰ লগত মানুহৰ এ ওতঃপ্ৰত সম্পৰ্ক আছে পৰিৱেশ নহ'লে মানে আমি মানুহ, সঁচাকৈয় জীয়াই থাকিব আহ নোৱাৰিম আৰু, পৰিৱেশ জীয়াই আছো পৰিৱেশত থকা উপাদান বোৰৰ পৰা আমি। জীয়াই আছো আমি অ', ব্যৱহাৰ কৰিছো এইবোৰ।
লাগিব, পৰিৱেশৰ ধৰক পৰিৱেশ হৈ থাকিবলৈ ধৰক মানুহ লাগিব তেনেকুৱা আৰু দুটা।
মানে পৰিৱেশ আৰু মানুহৰ মাজত সম্পৰ্ক এটা আছে, মানে মানুহৰ জীৱনত মানে পৰিৱেশৰ বহুত বেছিয়ে গুৰুত্ব আছে। এতিয়া মই ক'ব বিচাৰো। আৰু এই পৰিৱেশ আমি মানে যিটো প্ৰদূষণ নোহোৱাকৈ ৰখা যিটো মানে আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য, আৰু আমি যিখিনি আমাৰ ভৱিষ্যৎ আহ ভৱিষ্যতৰ বাবে যাতে আমাৰ পৰিৱেশ প্ৰদূষণ নহয় বা আমি স্বাস্থ্যৱান হৈ থাকিব পাৰো লগতে আমাৰ উঠি অহা প্ৰজন্মক যাতে আমি পৰিৱেশ প্ৰদূষণৰ ৰোধ কৰা উপায়বোৰ শিকাব পাৰো, যে আমাৰ এক কাৰণে ভাল বা আমিটো কৰিব লাগে কৰাটো উচিত বুলি মই ভাবো।
হ'য়
অ, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল পৰিৱেশৰ বিষয়ে। হ'য় কিছুমান আ' ভালেই লাগিল ধন্যবাদ, আপুনি ফোন কৰাৰ কাৰণে। অ, ভাল লাগিছে। শুনি, মোক ইমান ধুনীয়াঁ অ এটা কথা জনালে বা পৰিৱেশৰ কথা আপুনি জনালে। অ, আজিলৈ আহিছোঁ বাৰু। আকৌ লগ পাম পিছলৈ ধন্যবাদ।
ধন্যবাদ